হেল্ল'!
হেল্ল'?
অ'! কি কৰিছে? বাপৰে বা অ'! বহুত বহুত দিনৰ মোৰত কি মনত
এ, আই কি মনত মনত পৰিয়ে থাকে! মই সময় সুবিধা মিলাব পৰা নাই।
অ'! হয়।
ভালে আছ ছা
এ আছো আৰু বুজিছে বৰষুণে বৰষুণে গৈছে।
নাই এইকেইদিন বতৰ চবতে হ'ব
ঘৰৰ কামো হোৱা নাই একো হোৱা নাই।
আহাৰ মাহটো তেনেকেই যাব।
বতৰেও ধৰক দি পেলাই আজৰি হ'ব পাৰে, বেলেগেও আজৰি হ'ব পাৰে, আমাৰহে আজৰি নাই।
তাতে হেৰি যে, উ এইটো আসাৰ মাহ আৰু সাত লাগিছে সেইটো এটা আজি পৰা লাগিব।
তাকে তাকে তাকে মানে কি হয় এতিয়া ছোৱালী উঠা নাই বাৰুকে উঠিলে আকৌ তাই নাই নাই তাই ৰাতি দেৰিকে শুৱে যে। তাত নুঠে এতিয়া টানি আনি উঠাব লাগিব মানে। আৰু ময়ো নুঠ - মইও নুঠাও মানে সেই সেইটো কাৰণে তাই উঠাৰ পিছত মোৰ একো কাম নহয়। বুলে শুই থাক আৰু। আৰু উঠালেও নুঠে নহয় চক চকু একদম নেমেলে। বহুত বলে
দেৰি মানে কিমান দেৰি হয় ৰাতি শোৱা?
ৰাতি শুৱে এ কালিতোতো প্ৰায় দুটা বাজি গৈছে তেনেকোৱাত শুইছে।
অ' আই। এ দিগদাৰ হয় তো ইমান দেৰিকে শুলে।
বহুতেই মানে কি হয় তাই সোনকালে অকমান তাই টোপনি আহে গম পাই তাই নুপোৱে তাই উৎপাত কৰি থাকিব বিচাৰে মানে ৰাতিও দিনৰ নিচিনা কৰি থয়। আৰু এইটো নহয় যে আমি পকাত এই আমি লাইট চাইট অফ কৰি ডিম লাইটটো জ্বলাই থৈ দিওঁ। তাই এবাৰ বাপেকৰ ওচৰত শুব শুব এবাৰ মোৰ ওচৰত শুব। তেনেকোৱা মানে। আৰু তাই একদম বাপেকৰ ওচৰত শুব নোৱাৰিব মই এনেকে মই আঁতৰি শুই থাকিবই লাগিব বাপেকৰ পৰা। তাই আহি মাজতে সোমাই আহি লৈ পেলাই। ৰাতি আমি আৰু সেইবোৰ কৈ থাকোতে যায় আৰু।
উম।
উপাই নাই মানে নুশোৱে
কি কৰিবা আৰু।
ইমান কওঁ শুোন হোৱা-হোৱা-হোৱা নাই হোৱা ধান্দা নাই।
দিনত নোহোৱাকৈ চাইছ নে কেতিয়াবা?
ন তেতিয়াতো শুৱে। কিন্তু মোৰ সেইটো কোন মোৰ ভয় লাগে কেলে মানে তাই যদি কেনেবাকে এঘাৰ দহটাততো তাই আজিলৈকে শুই পোৱা নাই আমাৰ মানে ঘৰত কলে শুুৱে। তেজপুৰ ঘৰত গ'লে মানে তাত মানে কি হয় একদম গাঁৱৰ জেগা হয় নাই বাৰু। মানুহবোৰ সঁচাকে সোনকালে শুই যায়। আৰু নুশলেও মানে গাঁৱৰ জেগাবোৰ একদম সোনকালে একদম শুই নিপালি দিয়া নিচিনা আৱাজ এটা হয় মানে। মানে তেনেকুৱা আৰু। যেনেকে একো নাই নিস্তব্ধতা তেনেকুৱা হৈ যায় নাই। পৰিৱেশটো। বহুত ৰাতি শুৱা নিচিনা লাগে, তাই তেতিয়া শুৱে। আৰু তেতিয়া সোনকালে উঠেও। কিন্তু আমাৰ এইবোৰ ান মানে কি হয়। মানুহ দেৰিলৈকে থাকে মানে ৰাতিক দিন কি ধৰিব পৰা নাযায় সঁচাকে অনুভৱ নহয় মানে।
উম।
কাৰণ বাট একে কষে দেৰিকে। আমি চাহ খাও দেৰিকে। সেইটো হিচাপত মানে তাই আমি নুশুলে আমি লাইত অফ নকৰালৈকে তাই কেতিয়াও নুশুৱে। আৰু আমি শুব লাগিব দুইটা চেট অফ কৰি। আমাৰ লগতহে শুৱে। এতিয়া কিছুমান ল'ৰা ছোৱালী আছে কিমান ভাল সোনকালে হোৱাই দিয়ে শুই থাকে। আমাৰ নুশুৱে।
সমস্যা এনেকুৱা হলে।
দিগদাৰ-দিগদাৰ।
পিছে এতিয়া কিবা খালে নে?
উম মই হেৰি বনালো ৰুটি বনালো। বনাই মিলি খালো যেনিবা খাই পেলাই মই বোৰ বাচনখিনি ধুওঁ। এ টাত অহ বয়াকৰি আছে দেখোন আজি। অকমান খিনিখিনাই আছে তাপা ম অহ আকৌ আছে নহয় দুপৰীয়া আছে চাওঁযিতো।
আছে- আছে অ। সটো পিছত সন্তু হৈ- হৈ গৈয়ে আছে।
হয় -হয় গৈ থাকে আৰু কি কবা। আমি কামিলা মানুহ কৰি- কৰি গৈ থাকিব লাগে আৰু।
বাট বাকী খুৰাৰ ভাল ন।
আছে দিয়া ভালে বৰ।
আপোনাৰ ল'ৰাটো। আছে।
অ ঠিকে আছে ঠিকে আছে সি।
অ তাতে আছে নহয়।
হেল্লও'। এ সেনেকে। হেৰি মানলৈ জুলাই মানলৈ।
অ আহি। বন।
চাগে আহিম বুলি কৈছিলেনো মাজত।
কি। খোৱা বোৱাবোৰ নিজে বনাই খায় ন।
নিজে বনাই খায়।
খাইনে।
নাই -নাই আজিকালি খাই মাজতে বেমাৰ হৈছিলে যে বেমাৰ হোৱাতে। পালে নহয় কষ্ট অকমান বাহিৰত খাই -খাই। তাৰপিছতে আৰু যিকণ জাননা নাছিলে শিকাই বুজাই দিলো আৰু এতিয়া বনাই চব বনাই।
এতিয়া ঘৰত আহিলেও বনাই ন কেতিয়াবা।
ন নি দু বনাবলৈ অ।
অ এ এদিন খাই চাবচোন তাৰ হাতেদি।
সেই খালে কৈ থাকে মা মই ধুনীয়া মাছ। কিবা মাংস বনাও। ডালি চালি যে মই ইমান ধুনীয়া। বনাও জানে মা।
আপুনি খাই চাব আকৌ লৰা মানুহে সঁচাকে ভাল বনায়।
অ এদিন দিব লাগিব।
আপুনি জীৱচুন।
থাকে যায় সেইটো কাৰণে দিবলৈ মানে কি খোৱাং কি নুখুৱাং লাগি থাকে অঁ এই মাইকী। উচিত নহয় জানো বাৰু
তাকে সেইটোতো মনত থাকিবই আৰু এতিয়া কেইদিনমান থাক। থকাকে আহিব নে
নাই এসপ্তাহ মানৰ কাৰণে আহিব
এতিয়া হেৰি হ নোৱাৰে জানো তাৰপৰা ধৰক ট্ৰেন্সফাৰ হ'ব নোৱাৰিব জানো জানোঁ।
তাহতৰ কিবা অফিচৰ দুজন মান হেৰিয়ত আছে যে সেইটো কাৰণে মানে চাৰ্জ বিলাক তাৰ ওপৰতে পৰি আছে গতিকে অলপ দেৰি ৰবলৈ দিছে সেই তাকে কি হয়।
হলেও ন মাকজনীৰ ওচৰত নাছিল
এই নহয়।
লাগিলে আপুনি আমাৰ ইয়াতে হলে। তাকে আমাৰ ইয়াত থাকিলে ধৰক এটাই কথা এ শনিবাৰ পৰিছে শনিবাৰ ঘৰলৈ যাওঁগৈ লাগিলে যোন জেগাতে নাথাকক।
তাকে।
ঘৰলৈ যাওঁ শনিবাৰে দেওবাৰে থাকি সোমবাৰে একদম ৰাতি পুৱাই আহি যাম অঁ জইন কৰি দিম ধুনীয়াকে তেনেকুৱা কৰিব পাৰে ধৰক।
সেইটোৱেটো।
এইটো এতিয়া কি হয়। আৰু আজিকালি এইবোৰ কবও নোৱাৰি আঁতৰত। থাকিলে ভয়ো লাগে।
ভয় লাগে ভয় লাগে অঁ।
যিত। দোষ দেখা মানুহবোৰ আজিকালি বৰ ভয় লগা হৈছে নোৱাৰ। ন সি এতিয়া আগৰ ৰুমটোতে আছে নে শলালে ৰুম।
নাই সেইটো সলালে। সলাই অফিচৰ ওচৰতে এটা এতিয়া হেৰিত আছে
এতিয়া ভালে হ'ল অফিচত
অঁ এফালে তাৰ এতিয়া বেছি অহা যোৱাওঁ কৰিব নালাগে।
অঁ খোজ কাঢ়ি অহা যোৱা কৰিব পাৰে নে
আহে তেনে চবতে
অ বাৰু ভালেই হ'ল দিয়ক কাৰণ আইনে অ ৰাতিপুৱা শোনন বহুত সোনকালে য লাগে নেকি?
নানা অ মানে তেতিয়া অলপ দূৰত আছিল যে সোনকাল মানে সি দশটা মানত গলেহে পায় মানে আধা ঘন্টা মান লাগে। হেৰি কিবাচল বা এনেকুৱা বলে এতিয়াতো চিন্তা নাই এতিয়া আৰু দহ দচটা বজাত গলেও হয় আৰু দচটা বজাত সি গ'লেও ধুনীয়াকে পায় গ পাঁচ মিনিটো নালাগে
ভালে সুবিধ আহে ৰা
উ ৰাতিপুৱা। এই তাৰ স্বাস্থ্যতো অকমান আকৌ বেমাৰৰ পৰা উঠাৰ পাছত হেৰি হ'ল যে অকমান এ আমিও মানে মাজতে আহোতে কলো যে যে অলপ স্বাস্থ্যতটো বাঢ়িছে বা পেটটো ওলাবলৈ নিদিবা এই বয়স। ক সেইটো কাৰণে মানে কি এ স তা মানে আগ বেলা নাখায়
অ এইটো ষোল্ল ঘন্টা
অ অ সেইটো কি বুলি হয়জানো ইটা আ
অ অ অ অ গম পাইছোঁ অ
সেইটো কৰি পেলাই সি একে দুপৰীয়া টাইমতহে খাই গে কিবা এটা
অ অ অ এইটোয়ে ষোল্ল ঘণ্টা ফ এইবিলাক এক্ট্ৰেছ বিলাক সেইবিলাক কৰা
অ তাৰমানে তাৰ পেটটো অক ওলোৱা নিচিনা হৈছে আমি তাকে চবে চিন্তা কৰিছে মানে এতিয়াই যদি পেটটো ওলাবলৈ ধৰে কি হব বাৰু
স মানে কি হয় সি খাই মেলি গৈ পেলাই ধুনীয়াকে বহি চকীত বহি থাকি ল হয় ন কাম খিনি বহি বঢহিয়ে কৰিব লগা হয়
হয় শাৰীৰিক পৰিশ্ৰমটো নাইকিয়া হল আৰু সুযোগ আহিবলৈ নলগা হল তেনেকে
আহঁ
সময় পালে তথি তথাপিতো ওচৰতে পাৰ্ক এখন আছে। খোজ কঢ়ে যে মানুহ বিলাকে তাত সিও আহেগৈ। মই পালেহে, কেতিয়াবা অফিচ বহুত দেৰিলৈ থাকে।
হয়, হয়, হয় দেই।
কৰি কৰিৰি অবস হৈ যায়। তেতিয়া ফুৰিবলে যাবলৈ মন নকৰে। হয়তো ডেইলি খবৰ ডেইলি মানে
হ'লেও আপুনি ভাবকচোন কাম কৰি অব হ বুলি কৈছে। অৱশ হৈ আহিয়ো তো ঘৰত ভাতকেইটা কোনোবাই বনাই দিব খাম বুলি ভাবিব নোৱাৰে। অকমান ফুৰি লৈ পেলাই নিজে বনাব
উম!
তাৰ মানে, কম অশান্তি লাগে নে কি। সি মনত ভাবে চাগে আপোনাক প্ৰকাশ নকৰে। মা থাকাহেঁতেন আজি
নাই, নাই, ভাবে, ভাবে।
আপুনি লাগিলে যিমানেই, কষ্টত নাথাকক মাকজনী কিন্তু, আপুনি লাগিলে আজি বোলে কাম কৰি, কৰি আপনি চেছ হৈ গৈছে। সিহঁতে যদি কৰে ভোক লাগিছে! আপুনি বনাই নিদিয়াকে থাকিব নি? লগালগ বনাব যাব। সঁচাকে আমাৰ ছোৱালীনো কেতিয়া ডাঙৰ হয় আৰু।
এ, হ'ব দিয়া হ'ব হ'ব তেনেকে হ'ব দিন বিলাক।
এ, কালিৰ বাপেকে কৈছে, গীত কিয়নো ডাঙৰ হ'ব! অকনমান ডাঙৰ হ'লে তুমি শান্তি পাবা আৰু।
দায়িত্বটো শেষ নহয় বুজিছা।
নহয়, নহয় সেইটো বুলি নহয়, এতিয়া ধৰক এ, কোৱা, কৰা অকমান বুজা কৰা হ'লে, এ, চাপ কৰাটো ধুনীয়াকে কৰিব পাৰিব বা কোৱাতো
আহ'!
হ'লে ক'ব পাৰিব। সেই খিনি কৰিব পৰা হোৱা নাই যে। পাতে কৰি থাকে যে। এটো কৈছো আৰু।
উম।
মানে কবালৈ নিভ কৰিবলৈও ভাল কিবা এটা কলে, বোলে ক'ৰবাত কাপোৰ কিনিবলৈ গৈছো মললৈ গৈছো অকমান ৰখি থাকা। কোনোবাই তুমিও চোৱাচোন তুমি কি লাগিব। যাতু সেইবোৰ নকয় তাত দৌৰি পেলাই বাহিৰলৈহে যায়গে। খুব সম্ভৱ তাই এ চি টো ভাল নাপায়।
অহ।
মানে যেতিয়া আমি মৰৰত সোমাই যাওঁ তাত বহুত হাড়দ এছি থাকে ন? বহুত অহ সেয়া মানে গ যিয়ে নহওক মানে কিন্তু মানে তাত মানে কি হৈ যাই কেইদিনাখন মানে তাইৰ নাকটো কুচাই আছে মানে। কিবা-কিবি কৰি আ ছে মানে তাৰছত মই ভাবিছো দেই ই ইয়াত মানে এইটো হৈয্য কৰিব পৰা নাই।
উম।
আৰু একেবাৰে নাথাকিলেও দিগদাৰ বাৰু। আও মোৰো সেই সেইটো আছে মানে অসুবিধাটো।
কাউ জোৱা নিচনালাগে।
আৰু মোৰ মানে কি হয় যে, যেতিয়া মই এনেকুৱা এচি গাড়ীত কেনেবা কে যদি আহো, মোৰ মানে। একদম বস্তু হজম নহয় খাই পেলাই বেলেগৰ নাজানো মই নিজৰতো কৈছো। ত দেই। মই যদি ভাত পানী খাই গলে মোৰ মানে হজম নহয়। এচিতে হয়তো হজম হ'ব বলে নিদিয়ে নেকি? মই নিজৰ টোহে ক'ব পাৰিম বেলেগতো নাজানো। থাকা মানহ বিলাকে কি কৰে। তাৰ পিছত মানে পেটতোৱে একদম পাক মাৰি ধৰি একদম ডিঙিটো ওচৰতে আহি ডিঙিটোক কিবা কিবি কৰি থাকে। এ ওলাই যাব এতিয়া কিবা হ'ব সেইটো টো কাৰণে মই এ চি গাড়ীত বহি মই এনেও বেয়া পাওঁ মানে বিশেষকে বাছত। কিন্তু মানে সৰু গাইত ইমান দিগদাৰ নিদিয়ে।
উম।
সেটো বাছত দিগদাৰ দিয়ে মোৰ সেইটো বস্তু।
অহ।
সেইটোৱে আৰু বাৰু ঠিক আছে
ঠিক আছে দিয়া বাৰু
পিছত পাতিম আও
উম উম